কি কৰি আছা?
এয়া আছো দিয়া এনে কিনো কৰিম আৰু গৰমতে গা চা ভাল নহয় দিয়া।
অ, অ, এতিয়া মই এনেই বহি আছো। গৰমতে আৰু কি কৰিম আৰু।
এই ভাত পানী খাই পেলাই বহি আছো, গাটো দেখোন ভাল লাগি থকা নাই জ্বৰ-জ্বৰ লাগি আছে।
অ, অ, গৰমৰ কাৰণে হৈছে নেকি?
হ'ব পাৰে, অলপ ডিচেণ্টাৰী টাইপৰ হৈ আছে ডাইৰীয়া টাইপ।
অ, অ, অ, অ, তোমাৰ ডিচেণ্টিৰি হৈ আছে যদি তোমাৰ হেৰি খাবাচোন অলপ নেমু পানী, অকমান চেনি আৰু নিমখ দি পেলাই।
অ, খাইছো বাৰু ৰাতিপুৱা। সে আহ, ই আহায় চ চেঙৈ তে। লাই যাবই বুলি যে আকৌ এইবিলাক সেয়াও। পুচি পেলাই ৰসটো মধুআমৰ কুহটো।
অ, অ, অ, অ, অ, তেনেকে খালেও ভাল হব।
তথাপিও কেইবাবাৰো গ'লো যে গাটো দুৰ্বল হৈ গৈছে।
অ, অ, গা বেয়া হলে মানে শান্তিয়ে লাগি থাকে ন।
অশান্তি লাগে গা বা কাম চাম কৰিব ইচ্ছা নাযায় গৰমতটো বেছি। আৰু ল'ৰাও বেমাৰ জ্বৰ বসন্ত।
অ, অ, অ, বসন্ত ওলাইছে নেকি?
বসন্ত ওলাইছে এ আইজনী দিছো আনি আৰু লগতে আকৌ অ, ডক্টৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰি ন। হয় এজনী,
ন অ, অ, আগতীয়াকে তোমাৰ, অ, হেৰি আইজনী খুৱাই লৈহে পাৰিবা।
অ, আইজনিক খুৱাই লৈ পিলে এতিয়া ডক্টৰক দেখুৱাবগে লাগিব আজি নাযাও বাৰু কাইলৈ মানে আইজনী দি পেলাই এদিন ৰৈ দিওঁ ৰৈ পেলাই এতিয়া কাইলৈ, দেখুৱাবগৈ লাগিব গ গৰমত থাকিব নোৱাৰে মানে এইবিলাক এ ধোৱা ফু্তি বুলি প পানীত জুলুঙা যে বান্ধে তেনেকে উওৰাইছে যে উম, বৰ সমত মানে একদম হেৰি হৈ থাকে তাৰকে চুটি বটি এনেকুৱা লাগি থাকে।
অ, অ, এতিয়া তোমাৰ তোমালোকৰ আয় সকাম পাতেনে?
অ, মই সকাম আজি পাতিলো দেৰ মাহ মান দুমাহ মানে হ'ল। মই প্ৰতি বছৰে আই সকামখন পাতিয়ে দিওঁ।
অ, অ, আই এ সকাম পাতিব লাগে লৰা ছোৱালী থাকিলে তেতিয়া মানে ভাল হয়।
মই কেঁচা ভোগ দিওঁ, পকা ভোগো দিওঁ।
অ, আমাৰ চাইড কেঁচা ভোকে দিয়ে আমাৰ চাইদে কেঁচা ভোগে দিয়ে, পকা ভোগ নিদিয়ে।
মানে কি হয় পকাবোৰতো কিহৰ কাৰণে দিওঁ মই এই মানে আই, পাতিলে ভাজা পুৰা কৰিব নাপ পাই যে ৰুটি চুটি এনেকে তেলত ভাজিব নাপায়াই যে সেইকাৰণোনে আই সসকল খিনিক পিছত, কেঁচা ভোগ আগত দি লয়, তাৰ পিছত কেঁচা এই পকা ভোগ তটো পিছতহে এ দি দিওঁ আৰু আইসকলক। এনে চাহ দিয়া হয় বাৰু সেই ৰুটি মই ভাজিব নিদিও। এনে বহুতে ভাজে ৰুটি কিন্তু মই নিদিওঁ তেলত বেয়া যে।
গা বেয়া চাই দেই তোমাৰ কেঁচা ভোগে লব কিন্তু পকা ভোগ নাখায় দেই আমাৰ ইয়াত।
অ, আমাৰ ইয়াত অ, ইয়াত পকা ভোগো দিয়ে কিছুমানে এতিয়া কেঁচা ভুগো দিয়ে। কেনেকুৱা দুয়োটাই দি দিওঁ আগত, দিওঁ কেঁচা ভোগটো পিছত তেতিয়া পকা ভোগ দিওঁ আৰু।
অ, তোমালোকৰ চাইদে আই ওলালে তোমাৰ নিমপাত দি এনেকে তা হেৰি কৰে নে? মানে জাৰি দিয়ে গম পাইছা।
যে নিম পাত আৰু নৰসিংহ এনেকে দি পেলাই জাৰি দিয় মানে মই গোঁসাই ঘৰত নিওঁ নহয় গোঁসা
অ' অ' নিম পাত মানে ঠাণ্ডা আছে ন সেইটো কাৰণে মানে নিমপাত দি জাৰিব লাগে।
এইটো হেৰি বসন্ততো হেৰি ভগৱানৰ ফালে হয় কিছুমান ভাইৰাছৰ কাৰণেও হয়। সেইকাৰণে মানে অ নি নিম পাতটো যদি পাৰা অলপ সিজাই পেলাই গাটো ধুৱাই দিব লাগে নহলে পানীত নিম পাত দি পেলাই।
উম উম এনেও মানে আমাৰ মানুহৰ কাৰণে নিমপাত টো ভালেই হয় ন নিম পাত টো মানে বহুত ভাল আৰু তোমাৰ ডায়েবেটিছ হোৱা মানুহে ৰাতিপুৱা সদায় নিমপাত খাব লাগে। নিম পাত মানে বহুত ভালেই হয় আকৌ তোমাৰ মধুৰিআমৰ কোঁহ
অ' সেইটো মই এই যদি কিমি কিমি পেলো তো ল'ৰা ছোৱালী হয় তেতিয়া মানে ম মধুৰিয়ামৰ কোঁহটো যদি অকণমান তুমি যদি চেপি পেলাই ত একেবাৰে নিখুঁত দৰসটো যদি অকনমানো এচামুচো খোৱাই দিব পাৰা ভাল হৈ যায় কিন্তু।
এইটো ভাল হৈ যায় অ' আমাকো আমাৰো ইয়াত মানে তোমাৰ এইটো হেৰি আছে নহয় আনাৰস কোঁহ টো আনাৰসৰ কোঁহ মধুআমৰ কোঁহ এনেকে মিলাই পেলাই তোমাৰ এ খুন্দি পেলাই খুৱাই দিয়ে ৰসটো।
অ' আমাৰ এতিয়া এইখিনি আনাৰস কোঁহ নাপাওঁ যে। হেৰিও দিব লাগে বোলে এই পকা ভীমকলৰ পাত আকৌ মদাৰ মদা পকা পাতটো সেইটো সেই সেই সেইকেইটা দি তাৰপৰা আকৌ নেমু কোমল যে কুঁহটো যে কোঁহ পাতটো যে মই এই আজি তাক সেয়াও খুৱাইছো মানে কালি ৰাতি এয়া সি শুব পৰা নাই পেটটো বিষুৱা বুলি কৈছে কিমি পেলোৱে খোজাই থাকে যে তাৰপিছত ৰাতিপুৱা সেই মধুৱামৰ কোঁহ আৰু নেমু এই কোমলীয়া কোঁহ চাৰি পাঁচটা মান আনি এনেকে পিচি পেলাই তাক খুৱাই দিছো ৰাতিপুৱাি অ' এ আজিকালি আকৌ মানুহে অসমীয়া বিশ্বাসে নকৰে নহয়।
নকৰে ময় কৰো মই মানে গাঁৱলীয়া দৰব বিলাক বহুত বিশ্বাস কৰো আৰু ভাল হয় দিয়াচোন সোনকালে ভাল
হয় আকৌ এতিয়া ডায়েৰিয়া যে হৈছে গৰম সোমাছে যে পেটত সেই কাৰণে আৰু পেটতটো গৰম উঠি থাকে মই কি কৰো ই বাঘনলা পাত বুলি হয়টো ঠাই ভেদে ইয়াৰ নামটো বেলেগ বেলেগ হ'ব পাৰে দেই বাঘনলা বাঘনলা বুলি এটা পাত আছে পাতটো মানে মোহাৰিলে বিজল টাইপ এটা হয়
অ'।
পাতটো মোহাৰিলে বিজল হয়। সেই যদি বিজল খিনি তুমি যদি তাত অকনমান চেনি মিক্স কৰি পেলাই তুমি যদি খাই দিব পাৰা। মানে পা বহুত চেঁচা আমাৰ এতিয়া গৰম সোমাই কাৰণেহে ডায়ৰিয়া হয়। পাতটো মানে বহুত চেঁচা। হয়। তুমি যদি খাই দিব পাৰা পেটতটো চেঁচা পৰি থাকে। তুমি সুধিবা চোন ওচৰে পাজৰে কোনোবাই হয়তো বাঘনলা বুলিও ক'লে চিনিও পাব পাৰে, ঠাই ভেদে কিন্তু নাম বেলেগ বেলেগ হ'ব পাৰে। আমাৰ ঘৰ আগতে আছে গছডাল কিন্তু এই গৰু যদি হেৰি হয় এ, গৰু যদি এনেকে পায়খানা হৈ থাকে। গৰুকো খুৱাই দিয়েগৈ সেই পাত নি খুৱাই দিয়েগৈ আমাৰ মানুহে বাৰু এনেকে, অ' গৰুৰ কাৰণেও ভাল।
অ' অ' আমাৰ মাহী মাহীহঁতে জানিবও পাৰে মাহীহঁতক সুধিলে গম পোৱা যাব।
অ' সুধিবাচোন। অ' পাবও পাৰে গৰুৰ কাৰণেও ভাল কিন্তু, গৰু যদি গৰমত যদি পায়খানা হয় হয়তো একেবাৰেতে ভাল নহ'ব পাৰে। ডাক্টৰ মেডিচিনো দিব লগা হ'ব পাৰে। তথাপিও মানে এই হেৰিতটো, হা?
আস্তে আস্তেটো ভাল হ'ব।
ভাল হ'ব। কিন্তু মই সেয়া পাতটো খাই মই মাহঁতে ঘৰত এতিয়া যদি কেনেবাকে গৰম সোমাই। উ-ডায়েৰিয়া নিচিনা যদি হৈ থাকে মাহঁতে প্ৰথম ডাক্তৰ ওচৰলৈ নাযায়, হেয়া পাত মোহাৰি পেলাই খাই ল'ব। অ'-কা-উমা কাতচিতহে যাব লগা হয় নে সেইটো পাত খালেই ভাল হয়।
আৰু তোমাৰ প্ৰেচাব জ্বলা পোৰা হয় মানুহৰ প্ৰেচাব জ্বলা পোৰা হ'লেও তোমাৰ চাউল ধোৱা পানীতটো খালে কিন্তু মানুহৰ বহুত উপ
অ', চাউল ধোৱা পানীটো আকৌ দুপৰ টেঙা পাতটো যদি তুমি খাব পাৰা। অ', দুপৰটেঙা পাতটোৱে পেটটো ঠাণ্ডা কৰি ৰাখে।
চাফা কৰি ৰাখে। আৰু মানুহে এতিয়া গৰমত মানে এইবিলাক বেমাৰেই বেছি হয় ন। যেনে ডিচেণ্ট এ তোমাৰ প্ৰেচাব জ্বলা পোৰা এইবিলাকে বেছি হয়।
বেছি হয় আৰু জ্বৰো বেছি হয় গৰমতে জ্বৰটো। মানে গৰম কাৰণে ঠাণ্ডাতো বেছিকে
উম, অ' ঠাণ্ডা বেছিকে খোৱা যায়, তোমাৰ ফেনত তলত থকা যায় ন।
ত' ফেনৰ তলত থাক যায় সেইটো কাৰণে ঠাণ্ডাটো বেছি, আমাৰ ডাঙৰ মানুহ কাৰণে ইমান হেৰি নহয়। কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে ক'ফটো বহি যায় ন বুক ত সেইকাৰণে গৰম দিনত সৰু ল'ৰা ছোৱালী জ্বৰ ক'ফ কাহ বেছিকে হয় ঠাণ্ডা দিনতকৈ।
তোমালোকৰ এ তোমালোকে তুলসী মৌ জোল আৰু আদা ৰস খোওঁৱা নে কাঁহ হ'লে?
অ', মই খোৱাওঁ তুলসী মৌ জোল আদাৰ আৰু কি জানা নে? খেজুৰ গছ বুলি এজোপা গছ আছে। সেই খেজুৰ গছৰ পাত টো জুইত সেকি পেলাই তাৰ চেপিবা নহয়, তাৰ পৰা যিটো ৰস ওলাব পাতো তুমি হেৰিত সেকি ল'বা জুইত তাৰপিছত যিটো ৰস ওলাব সৰু পোৱালি ক্ষেত্ৰত বেছি দিব নালাগে। দুটোপ তিনটোপ মান অ' বা এচাম মৌ জোলৰ সৈতে এচামুচ কৰি দিব লাগে। তাতকে বেছি দিব নালাগে। সেইটো যদি খোৱাই দিয়া মই একে প্ৰমাণ পাইছোঁ, গম পাইছে নে!
অ', খেজুৰ যে এই সৰু সৰু যে হয় হেৰি কমলা কালাৰৰ ন?
নহয়, নহয় সেই মানে সেইটো খেজুৰো বেলেগ। এইটো খেজুৰো বেলেগ, এইটো খেজুৰ গছ কেনেকুৱা জানা? এইটো মানে হেৰি নিচিনা হয় সাগৰ ফেনা নিচিনা ধৰ গছডাল কি গুৰিডাল তাত কিন্তু পাত লাগে এটা এটা।
অ', মানে চিৰালি চিৰালি পাঠ হয় ন?
অ', পাত হয়। পাতটো মানে ডাঠ হয় পাতটো মানে ডাঠ হয়। খেজুৰ পাত বুলি ক'লে মানুহে ক'ব চাগে, কোনোবা চিনি পোৱা মানুহ যদি আছে। সেই পাতটো যদি তুমি সেকি পেলে ৰসটো মানে একে কাঁহ ছিঙি যায় আৰু ডাঙৰ মানুহেও যদি হয়। ক'ফ হ'লে সেইটো যদি খাই নহয় ক'ফটো মানে ছিগি বাঢ়ি হৈ আহে মানে। আৰু সেই খেজুৰ গছৰ অ', উপকাৰী খেজুৰ গছৰ যিটো এই গাটো গাৰ ভিতৰতো এই পানী টাইপ হেৰি হৈ থাকে নহয় সেই বা বস্তু বস্তুখিনি যদি আঙুলি যদি বান পৰে আঙুলি বান পৰে যে ফুলে যে আঙুলি। তাত যদি মাজৰ খিনি যদি তুমি খোলি পেলাই যদি আঙুলি তেনেকে গাঁঠি দি পেলাই থৈ দিয়া। সোমোৱাই পেলাই কাটি পেলাই এটোকোৰা কাটিবা কাটি পেলাই যে আঙুলিত এনেকে বান্ধি পেলাই যদি এই হেৰি কৰি টানকে বান্ধি পেলাই থৈ দিয়ে সেই বান পৰাওঁ ভাল হয়।
অ', অ'।
বহুত উপকাৰিতা আছে, বহুত উপকাৰিতা আছে।
অ', এই এইবিলাক উপকাৰী দ্ৰৱবিলাক মানুহে কৰিব লাগে। আৰু তোমাৰ আজিকালি মানুহৰো নতুন নতুন বেমাৰ হৈ থাকে ন।
বেমাৰ হৈ থাকে। আজিকালি কি বেমাৰ লয় খন কেনেকুৱা একো ধৰিব নোৱাৰি গম পাইছা? অ' সেইকাৰণে অকনমান কিবা টা হওঁতে ডক্তৰৰ পৰামৰ্শ লৈ পেলাই চিকিৎসা কৰিব লাগে। গম পাইছানে নাই, মানুহে কয় অ'
তোমাৰ এইবিলাক
ইউৰিক এচিড আগতে শুনায়ে নাছিলো এইবিলাক নাম দিয়া। আমাৰ এতিয়া মানুহজনৰ ইউৰিক এচিড আছে। মই এয়া কল পচলা কলৰ পানী, কলডিল, এইবিলাক খোৱাই থাকো।
অ', সেইবিলাক ভাল।
বহুত ভাল আৰু কল পচলা যদি এসপ্তাহ মান খাই দিব পাৰে। অট'মেটিক মানে ভয়খনৰ বিষ নাইকি য়া হয় বুঢ়া আঙুলটো মূৰত এনেকে বিষাই আৰু ইয়াত ইউৰিক এচিড হ'লে মাছ মাংস ৰঙালাও দালি মচুৰ দালিটো। এইবিলাক বস্তু খাব নালাগে। অ' আমাৰ মানুহ জনৰ হৈ থাকে।
চি থকা বস্তুবিলাক খাবই নালাগে। কেলচিয়াম কম থকা বস্তু খাব লাগে ন!
কিন্তু এতিয়া এই ল'ৰা ছোৱালীৰ লগতে দিবই নোৱাৰা হৈছো। টো বা ভালকে গোটাই বস্তু, হা?
কৰিব টাইমো লাগে গ টাই কৰি বনাওঁতে। উম, উম আৰু ইউৰিক এচিড টো কাৰণে ইউৰিক এচিড হ'লে মানুহৰ প্ৰব্লেম হয় ন?
প্ৰব্লেম হয়। মানে ইউৰিক এচিড হ'লে হেৰিত কিডনিত প্ৰভাৱ পৰে।
অ', কিডনিত প্ৰভাৱ পৰে।
অ', পৰে বেছি হয়।
অ', অ', অ', এইটো কাৰণে মানে খোৱা বোৱাবিলাক যত্ন ল'বা।
অ', সেই লওঁৱে আৰু অ' ঠিকে আছে দিয়া হ'ব দিয়া।
হ'ব দিয়া।